হেল্ল', ক' এয়া এনে আছো, তই?
মই এনেই বহি আছো, এই পথাৰলৈ গৈছিলো। পথাৰলে গৈ পিনে ভাগৰ লাগিলে, তাৰাপা এতিয়া এই অলপ বহি আছোঁ।
হেৰি এইটো কি বুলি কয়, মই এ আছো এনেই। ভাত পানী খালি?
খালো, তই?
ৰাতিপুৱা খালো, এতিয়া নাই খোৱা।
মই দিনত নহ এসাজেই খাওঁ।
অ', আমি এসাজে খাওঁ।
দুন থাকিব নে কেইদিনমান?
কাইলৈ যাবগে।
কাৰ লগত আহিলে?
অকলে আহিলে আকৌ।
উম, ভাল অকলে আহে দেই তাই।
উম, আজি ৰাতি বাৰ সত যাব গুৱাহাটীলে।
কোনে কোনে?
বাৰ প্ৰগ্ৰেম আছে।
অ', অ', প্ৰগ্ৰেম যে কৈছিলে।
অ', তালে যাব। কোনটো?
বাহ হতে গৈছিলে কিবা হেৰি লগ ধৰিছে নেকি বুলি সুঠিছিলে সেইটো নে?
কি?
এই বাইয়ে যে কৈ আছিলে কিবা প্ৰগ্ৰেমৰ কথা।
অ', সেইটোৱে।
উম। অ', কি হৈছে ববৌ কি হৈছে তহঁতৰ?
এ বৌ ভৰি এটা বিষ।
অ', আজি মেডিকেল নিচিলে নি?
অ', বা লগত গৈছে, বা আহি পাই আকৌ এতিয়া লগতে হেৰিয়লে যাবই গুৱাহাটীলে।
বাৰ লগত কিহত গৈছিলে?
হেৰি ভোকপুৰলৈকে স্কুটি, তাৰপা ট্ৰেনত গ'ল নেকি?
ট্ৰনত?
উম।
অ'।
হেৰি এইটো কি বুলি কয়, তাৰাপা আকৌ হেৰি মামা ছোৱালীজনীও যাব গুৱাহাটীলে মানে তাই গাত কিবা খজুতি হৈছে, দেখুৱাবলে।
অ'।
সেনেকুৱা মানে কিবা, এনেকুৱা খজুতি নহয় কিবা ধৰণৰ মানে
অ', অ'।
দুদিন মান থাকিব বা মানে।
মামা হতৰ লগত?
অ', মানে মামীয়ে মা ছোৱালীহে যাব যে। মামাৰ মাজে কামৰ পৰা যাব নোৱাৰে।
উম।
সেয়াই তেজত হৈছে খজুতিটো।
অ', ধোনু যানো গুৱাহাটীত? তহতঁৰ ধুনু গুৱাহাটিত এ নাথাকিব জানো?
অ', ধুনু গুৱাহাটীত থাকে।
অ', আৰুতি ৰুমত থাকিব পাৰিলে বাহত।
তাই-তাই হেৰিয়াত, তেৰ তাৰিখে ঘৰলে আহিব।
উম।
অ'।
এদিন নে দুদিনৰ কাৰণেহে ৰ'ব, বেছিদিন নাথাকে চাগে।
অ'।
আহিব পাই।
উম।
প্ৰগ্ৰেমত ঢেৰ মানুহ যাব যে।
উম।
অ', অকলে গুচি গলে বেয়া পায় আকৌ।
সেইটো হয়, আজি ইমান গৰম দিছে।
সঁচাকে আকৌ, আজি বহুত গৰম দিছে! মোৰ পথাৰত থকা সময়তোত জ্বলা-পোৰা লাগি গ'ল গে।
মোৰ আজি, বহুত ভাগৰ লাগিছে, অ'! পথাৰলে আজি, আ প্ৰায়, এঘাৰ বজালৈকে মাটি ৰোইছোঁ, দুঘণ্টামান।
অ'! মায়ে কৈছিলে বাৰু তহঁত। মই আকৌ, তেতিয়া হেৰিয়লৈ গৈয়ে, ৰাতিপুৱা যাবলৈ, আমাৰ বৌৱে মেডিকেললৈ গ'ল যে। বৰ্তাক আকৌ, পথাৰলে নিবলে, চাহ দিলোঁ। তাৰপা, চাহ বনাই দিব লাগে, এইবোৰ কিবা-কিবি কৰি থাকোঁতে দেৰিয়ে হ'ল। কম্পিউটাৰলৈ, আজি যোৱা দেৰি হৈ গ'ল, গৈ মোৰ।
উম! তাৰাপা আকৌ, আহি ভাত বনালোঁ, ভাত পানী খাই, দিলোঁ, খালোঁ। তাৰপিছত, এতিয়া ইমান ভাগৰ লাগিছে! মোৰ ইমান শুবও পোৱা নাই, ভাগৰত। মানে, ঘৰ মানুহজনে কয়, টোপনি নাহে। ভয় লাগে শুবলে। উম! শুবলৈ ভয় লাগে! সেইকাৰণে, যিমান টোপনি ধৰি লেও, যিমান ভাগৰ লাগিলেও, মই ঘৰত মানুহ নাথাকিলে, শুব নোৱাৰোঁ।
মইয়ো নোৱাৰোঁ, মোৰ ভয় লাগে, পায়!
মোৰো ভয় লাগে! টোপনি গুচি যাম, কিবা হৈ যাব, তেনেকুৱা নিচিনা লাগে।
আৰু কোনোবা আহি যাব!
অ'! কোনোবা আহি যাব, আহি যাব নিচিনা লাগি থাকে। সেইকাৰণে, মই ইমান, বহুত ভাগৰ লাগিছে! মানে, মাহঁত? কেতিয়া মোৰ ৰাতি হয়, তেনেকুৱা নিচিনা লাগিছে!
মাহঁত আহিবই চাগে, বেছি টাইম নকৰে আৰু চাগে।
উম! আৰু এফাল আছে, এতিয়া চাব, চাবলৈ গৈছিলোঁ। তাকে, অ'! মই ওলাই যাম বুলি ভাবিছিলোঁ, দেখোন তাৰ লগত। এইটো, মাটি ৰোই হোৱাই নাই, আজি নাযাবই চাগে।
অ'! যাবলৈ আহে, আকৌ।
উম!
তাৰ পিছতে, এইবিলাক, আজিকালি
কালি পৰা ৰাতি আৰু ৰাতি আৰু মই শুলোঁ আৰু দেই। এঘাৰটা বিশ মানত শুনিছোঁ আৰু। তাৰ পিছত আৰু ঝৰ্ণাই মেছেজ কৰি আছিলে, হেৰি কথা লৈ পিলে। তাৰপিছত, আঁ ঊনৈছত মেছেজৰ ৰিপ্লাই দিছোঁ, বিশত মই টোপনিত গুচি গলোঁ, নহয়। ফোনটো লাগি, মানে, ফোনটো ডাটা অফ নকৰিলোঁ, ফোনটো ক'ৰবাত পৰি আছে আও। তাৰপাছত, ফোনটো চাইলেণ্ট কৰি থোৱা আছে, বোলে। সি মেছেজ দি আছে, দি আছে, দি আছে। তাৰপিছত, মানে, যি টাই, কি বোৰ্ডত যি আহে, তাকে মাৰিছে আৰু। তেঁওলোকে পঞ্চল্লিশটা মেছেজ। তাৰপিছত, ফোন কৰিছে, ভিডিঅ ক'ল কৰিছে। মই ক'ৰ পৰা, টোপনিত ক'বই নোৱাৰোঁ। ঊনৈছত মেছেজ কৰিছোঁ, বিশত মই টোপনি। তাৰপিছত, অ'! তাৰপৰা, ৰিণ্টু দাৰ লগত আছিল, তাৰপিছত, ৰিণ্টু দাও মোক ফোন মাৰিছে, ৰিণ্টু দায়ো দিছে, পঞ্চাশটা পঞ্চাছটা মেছেজ। এহঁতি দুটাই মিলি কৈছে বোলে, এইবোলে ফোন আজিবোলে, হেং মাৰি দিম, বোলে, সেই কাৰবা লগত কথা পাতি আছে বোলে। হেং মৰাই দিম বোলে, ডাটা অন বোলে, এনেকে কৈছে। অ'! মই টোপনিত ক'বই নোৱাৰোঁ। ফোন মাৰি আছে, মাৰি আছে, পৰা ৰাতিপুৱা মই, মোবাইলটো চাইছোঁ। মানে, মানে, চাৰিটামান বজাত একদম, এগাল নটিফিকেশ্চন আছে, হোৱাটছএপৰ, ফোন ক'লৰ। মোবাইলটো আজি মোৰ কি হ'ল? তাৰপিছত, মই টোপনি ধৰিলে, মই কৈছোঁ থাকিলোঁ। ডাটাটো অফ কৰিলোঁ আৰু শুলোঁ আৰু। মানে, চোৱা কোনে মেছেজ দিছে, কি কৰিছে! আজি ৰাতিপুৱা চাইছোঁ আও। ফোন একদম, ঘল-ঘল ঘলকে, সোমাইছে নহয়, মোবাইল একেবাৰে হেং মৰাই দিছে, একেবাৰে। মই ফোন মাৰিছোঁ। অ'! কৈছে বোলে, সেই
যায়।
অ'! ক'লে, ফোন কৰিছোঁ। মোক কৈছে বোলে, সেই তই, তোক বোলে কাইলৈ, বোলে সেই, কি বুলি কয়! মোবাইল হেং মৰাবলৈ বোলে, প্ৰেংক কৰিছিলোঁ, বোলে। মই বোলোঁ, কাম নাই, ফটোৱা বোলোঁ! তাৰপৰা, এ, মেছেজ দিছে, সেই ৰাতি ব'ল, মই টৰ্চ মাৰি থাকিম। তহঁতি দৌৰি থাকিবি বোলে। এ ৰাতি বাৰটা বজাত।
হেই এটো কি বুলি কয়? মৃদুস্মিতাৰ কথা যে অসীমা খুইও সুধিছে।
ককাই ক'লেনে?
উম, হেই কাইলে গৈছো দেই এ তাই বাৰু মোৰ লগৰ ছোৱালীজনী আৰু ককায়েকটো বাৰু কিমান ডাঙৰ
এ তই মৃদুস্মতা বাদ দে মোৰ লগত লাগি আছে গম পাৱ নাই বাউ চাচোন বাউ।
কিনো কথাবোৰ কয় দে আমাৰ বাৰ লগত লাগিলে সি কতা
তাৰ এতিয়া মু লগত লাগি আছে নহ দা মাক কৈছে ঘৰলে আহিছে।
মই বোলো কোৱা কৈছে সৈয়া আই তোমাৰ লগত যে সিদিনা ছোৱালীজনী আছিলে ক'নো বাৰু তাপা মই কলো এ নাই হেই ই কমলপুও বুলি কলো যে সেই মই তাৰ খব বৰ লৈছিলো তাই গৰ বুলে আকৌ বৰপথা তেহে বুলি কৈছে মোক মই বুলু এ বৰপ হোৱা আক হয় ঘৰটো সেই কমলপুউ চিঙেলিজানত ঘৰ সে বুলি কলো পিছে সেই ছোৱালীজনীক সেই কোনোবা এ হেৰি তেনেকুৱা আছে নেকি বাউ?
অ
উআ মই বুলু কেলে নো তোমাক বুলি সুধিছো, কৈছে, নাই কোৱাচোন আছে নে নাই? তাপা মই বোলো হেৰি আজিকালি ছোৱালী ক'ত নাথাকিব আছে চাগে। কৈছে সেই আমা সেই দাদালে তাই লগত মিলিব আক হয় নে বাউ অ তাই মুতকে সৰু গম পাওঁ নাই মিধুস্মিতা।
হে
কে সৰু তাই স্বাস্থ্যতটোহে ডাঙৰ তাইকনো বা এ ইমান ডাঙৰ মানুহটোৰ লগত ভাবিব গে লা
তই মিনুস্মিনা মানে মোৰ লগত লাগি আছে ন গম পাও নে তাৰপিছত মা হঁতৰ ঘৰত কল মা হঁতৰ আমাৰ ঘৰলে আহিছে কিবা কৰিছে ছোৱালী দিব নাই। আই এ মানে সেইদনাখন কিবা ছাগলী ফটু মাৰিবলে আইছিলে গছ পুলিৰ কাৰণে তাপা ছোৱালী সেই বিয়া দিয়ে নি বুলে সেই কি বুলি কয় আমাৰ দাদা লে। তাপা আমা ধেমালি কৰিছে বুলি ভাবিছে আতিটোৰ পৰা ফোন মাৰিয়ে আছে নহয় মাৰিয়ে আছে নহয়। পাছদিনাখনো ফোন মাৰি আছে তাপা দাদাক কৈছে দাদাই এনেকুৱা গালি দিলে নহয়। দাদাই বহুত বেয়াকে ক'লে তাছত সেই দাদা আ তাছত উম অসীমা খুই কৈছে সেই অ সি ইতিয়া বুজি পোৱা নাই দাদা কলে সি ত প্ৰ ফটুৱা হলি নি বোলে ভৈনেও ইমান সউ ছোৱালীজনী বোলে এতিয়া বিয়া কথা সেই উ পাতিবলে বুলে সেই এই ইমান ডাঙৰ মানুটোলে মই কি বিয়া দিম নেকি বুলে তেনেকে ক'লে দাদায়।
অসীমা খুই এব অসীমা খুই তাতৰ দাদাৰ লগৰহে ভাবচোন দাদাতকেও ডাঙৰ ক
আমা দাদাৰ অ আমা নাইনটিন নাইনটি ওৱানত ভাবচোন।
ভাবচোন তই দাদাতকেও ডাঙ
দাদাতকেও ডাঙ এইফালে মোৰ হৈছে মোৰ হৈছে বিছ বছৰ এইফালে নাইণ্টি নাইন নাইণ্টি ওৱান কিমান বছৰ পোন্ধৰ পোন্ধৰ ষোল্ল বছৰ ডাঙ। খুব বেছি ইমান ডাঙৰ ভাবচোন। নাই এইটো ভাবিবই ন মই মা সে এই খাচখাতৰ পৰাই হেনো মোৰ লগত লাগি ই আছে এবাৰ বোলে এবাৰ যে তোকে মোকে যে হেই কিবা কফি খুৱাইছিলে মনত আছে, অ তি তিয়াৰ পা হেনো সি তেতিয়াও মু এবা সুধিছিলে হেই এই মাছ কটা মানু দে তাছত ম কলো হেই কি কথা কবলে আহিছা বুলু আমা সেই মামাহে হয় বুলু আমা পেহী পেহী হেতৰ মামা হেৰি ক দাদা বুলি মাতে আমাৰ দিপ পেহীয়ে দাদা বুলি মাইতছে আও ম দাদা বুলি মাতে যে মামাহে হব আমা মামাহে হ'য় এইবোৰ, এইবোৰ এথা নকব দেই তেনেকে ক'লো। তাৰছ তেতিয়া পআ মানে অফ থাকিলে আউ মানে তেতিয়া পআ চাইলেণ্ট হৈ আছে এপআ মোৰ কথা গম পালে তাৰপিছত এতিয়া এ মোৰ কথা হে মানে একো নাই বুলি গম পাইছে যে। ডাইৰেক্ট সিদিনা সেইদিনাখন পা এনেকুৱা ফোন কৰি আছ। ইমান জোৰ দিয়া আছে আনকি উম।
সিহঁতি যে আজি মোক এঘন্টামান বেছি চোবাইছে দেই পিছে সেই কি বুলি কয়, তাইক হেৰি কৰিব পাৰিবা নি মই বোলো অ', মোতকেও ভাবাচোন কুছে হেই, একো নহয় মিলিব আমাৰ দাদাৰ লগত হেই আজিকালি আৰু ভাল ছোৱালীজনী পাবলৈকে নাই, যাকে সুধিছো চবৰে আছে। মই বোলো আজিকালি ছোৱালী চাই দিয়া ৰিক্সটো কোনেও ল'ব নোৱাৰে, সেয়াইহে বোলো ধনী লৰাকে মাৰি পেলাইছে। তাৰপা আকৌ চাই থাকিবা, কোনোবাই তুমি খবৰ কৰিবাচোন তোমালোকৰ লগৰে কোনোবাই
তাৰপিছত আমাৰ দাদাই গালি দাদাই নাম্বৰটো কৰিলে তাৰ পিছত তাৰ পিছত কি কৈ গম পা নাই তাৰপা বোলে সেই অ', বোলে সেই পংগজে বুজি পোৱা নাই গম পা
অ', চবকে সেইটোৱে কৈছে, আমাৰ দাদ দাই ইমান ভাল, এতিয়া বোলে কোনেও বুজি নাই পোৱা বুলিহে হেৰি
ঘৰতে মই বালো চাহ মই ক'লো, মা ভা মই বোলো আমি বেয়া বুলি কোৱা নাই নহয় মাহঁতেও, মানে দাদাই কৈছে বেয়া বুলি কোৱা নাই নহয়। ভাল, প-পইচা লাগিলে বোলে এক লাখে পাওক, দুই লাখে পাওক, এতিয়া এই সৰু ছোৱালী বোলে পঢ়ি আছে বোলে কেনেকে বিয়া দিওঁ বোলে। মই এতিয়া বিয়াৰ কথা ভবাই নাই, এইবোৰ কথা নকবি তেনেকে ক'লে আৰু মায়ে দাদাক কৈছিলে নহয় তাৰপৰা দাদাই ক'লে মাক-মাক দাদাই মানে মা-মাকে গে পাইছে বোলে বোহ কেলৈ উলাইৰিছেলে আোনাৰো মথাটো বয়া হ'লে বোলে ঘৰ জ্বাই দি তেনেকে ক'লে মায়ে, মাক দাদাই ত' মায়ে আৰু কৈছে আৰু এতিয়া ছোৱালী হেৰি নকৰো বুলি এনেকুৱাই লাগিছে তোক, এনে কোৱা লাগিছে, মোৰ নহয়।
তুমি তাইক সুধিবাচোন মন আছে নেকি, কিবা আছে নেকি। ইয়াত লাগিলে, আমাৰ দাদা ফটো চটো দিম। মই বোলো মোতকে তাই মোতকে সঁচাকে সৰু মিধুস্মিতা।
তই বা লগত লাগিছিলে নেকি, অ' চাহ ম ইমান তাৰপা এনেকে কৈছে আমাৰ দাদালে বহুত ছোৱালী আহিবলৈ বিচাৰি ফুৰিছে, চাকৰি কৰা ছোৱালী বিচাৰিছে কিন্তু, চাকৰি কৰা ছোৱালী নালাগে বোলে।
কৈছে সেই ভাল ছোৱালী আজিকে ভাল ছোৱালী পাবলৈকে নাই, মই ক'লো সেই তেতিয়াহ'লে ইমান দিনে চাই থব লাগিছিলে আকৌ। আজিকালি ভালকে বিয়া, কি চাই পেলাই বিয়া পাতিম বুলি ৰিক্স ল'ব নোৱাৰি নহয় ইমান ইমান দিনৰ পৰা বোলো ভাল পাই থাকিলে গম নাপায় মানহতো কেনেকুৱা, আকৌ বোলো এতিয়া তুমি পতকে চাই পেলাই বিয়া পাতিব পাছত কিবা এটা গৈছে, সেইটোও হয়। হলেও ভাল ছোৱালী জনী চাবাচোন তোমালোকৰ লগৰে হওক, কলেজৰে হওক। বুকিং নথকা, ভাল ছোৱালীজনী চাই দিবাচোন।
ৰাম, চবফালে আছে এতিয়া মই অল পথাৰলৈ যাবই নোৱাৰি, এতিয়া আজ, এতিয়া পথাৰলৈ আমি গৈছোঁ, আহি পাইগ'লোহি সি সেইটো।
অ', চ' ভা, অ', অ', মই প-পথাৰত দেখিছোঁ নহ, মই যাওঁতে নে?
পাইগ'লহি কালি কৈছে বোলে, সি তাই বোলে পথাৰতে থাকে হয় নাই বোলে সি, এই- 'দেহা আনাৰ চলেৰে মই যাম ৰহ' বোলে, তেনেকে কৈছিলে। তাৰপা মই আজি ভাগ্য ভাল, মই ঘৰলৈ আহিলোঁ বুলিহে।
অ', মই দেখিছোঁতো ককায়েকক। তাৰপিছতে সেই এইটো কি বুলি কয়, ভাবচোন তাই মৃদুস্মিতাহ
তাৰপিছত ইমানে যোৰ দিছে তাৰপিছত মামা, মই, দেউতা, মই কিবা এটা কিবা ক'বলৈ বেয়া হ'ল তাৰপিছত মায়ে কৈছে তই একো নকবি সেই‌ আৰ দাদাই যি কয় ক'ব মই বোলোঁ, মই বোলোঁ, সৈ মই একো নাজানোঁ দেই, আমাৰ দাদাহে জানিব। তাৰপিছে দাদাই বোলে এতিয়া বুজি পোৱা নাই বোলে, সি আজিকালি বোলে পি এইচ ডি কৰা বিলাকে চাকৰি নাপায়, কি চাকৰি কৰাব চাকৰি কৰাম বুলি সি হেৰি কৰি আছে, সি এনেও বোলে আৰু পঢ়াব নাই বোলে বিয়া পতা পিছ ছ' ধেৰ কিবা-কিবি কৈছে মানে, অভিষাপ দিয়া নিচিনাকে দিছে আৰু। তাৰপিছত আৰু- অ', তাৰ পিছত আৰু সেই, 'কিডনেপ কৰি নিম', বোলে ছোৱালীক, বোলে 'কিডনেপ কৰি দিম', বোলে সেই
তোমাক বোলে কিডনেপিং কৰি দিম, ৰবা কিডনেপিং কৰি দিম বোলে।
অ', কিডনেপ কৰি দিম বোলে, হেই কি হ বোলে 'কিডনেপ কৰি দিম' বোলে, তেনেকে কৈছে।
সেইদিনাখন আমাকো
অ', তাৰপিছত আৰু সেইদিনাখন, সেইদিনাখনো কৈছে বোলে, তাৰপিছত সেইদিনা নাম্বাৰতটো দি দিম, কথা পাতি চাবা। মই বোলোঁ, সেই এইবোৰ নিদিব দেই আমাৰ, মায়ে কল ছোৱালী ম'বাইলটো, চোৱা
কয়, সিহঁতৰ ঘৰ পৰা চিলিণ্ডাৰ এটা নিছিলে নহয়, মানে আমাৰ সকামৰ দিনাই চি গেছ চ, খতম হৈ থাকিলে। তাৰ‌পা অসীমাখ মাকৰ ঘৰ পৰা আনিম বুলি ক'লে, তাৰ পৰা ককায়ে ফিল্ম পিন্ধিবলৈ ফোন কৰিলে। লৈ যাব আহি- এইবাৰ আৰু বা নম্বৰটো ছেভ নাই কৰা কৰি না‌ 'উম'। ছেভ কৰি থোৱা ছোন, ছেভ কৰি থোৱা। ছেভ কৰি থোলেনো কি হ'ব, ছেভ কৰি থোৱা ছোন, ছেভ কৰি থোৱা।
ইমান লাগে নহয়, চবৰেই লগতে লাগিছে কেলেই? মই আচৰিত হৈছোঁ আৰু।
আমাৰ ইয়ালৈ আলহী ফুৰিবলৈ অহা নিচিনাহে, হয় নে‌ নাই বাৰু? তাক খবৰ, ভাবচোন ঘৰ ক'ত সেইটো লৈকে খবৰ লৈ দিয়ে।
দ, বা বা, বাতকেও ডাঙৰ। বা, ছ, কেও চাগে সাত আঠ বছৰ ডাঙৰ হ'ব।
ঠোট।